অ বন্ধু কি খবৰ কোৱা শুনা পাইছো।
অ হে ভালে দিয়া বন্ধু মোৰো ভালেই তোমাৰ।
মই আছো আছো ৰবা বন্ধু ঘৰতে আছো, তুমি কত?
মই বাৰু বৰ্তমান গাঁওতে আছো ঘৰত গাঁৱৰ ঘৰত।
আচ্ছা আচ্ছা।
অ ভাত পানী খালা পিছে।
অলপ কথা পাতো নাই নাই বন্ধু ভাত পানী বনাইহে আছে ৰবা খাম আৰু এতিয়া তাকে তুমি খালা নে?
মই বাৰু খালো কাৰণ। মানে দুপৰীয়া শলকান খালো আজি বাৰট মান বজাতে ভাত খালো সেইকাৰণে অকনমান। সোনকালেই খালো আজি।
আচ্ছা, আচ্ছা গাঁৱৰ ফালে তোমাৰ এতিয়া। অ সেইটো হয় বাৰু কথাটো।
হয়।
ৰাতিটো অলপ সোনকালে খাবলে কিন্তু কি কৰিবা এতিয়া দেৰি হৈ যায়।
হয় হয় বা এতিয়া আমাৰ লাইনতটো আৰু অহা যোৱা কৰি আছে বা আমাৰ। গৰমটো আৰু অত্যাধিক ধৰণে আৰু বৃদ্ধি পাই যাই আছে বা। এতিয়া থাকিবই নোৱাৰা হৈছে বিশেষকৈ ঘৰত দিনত দিনৰ ভাগতো আমি থাকিবই নোৱাৰো। গৰমৰ তাপত এনেকুৱা এক গৰম আমি পাইছো বৰ্তমান সময়ত।
তাকে তাকে তোমাৰ দিনটো গৰম দিয়ে ৰাতিটো বৰষুণ দিয়ে একদম অৱস্থা বেয়া কৰি দিছে দেই।
হয়, হয় বা এতিয়া চোৱা আমাৰ। যিটো আমি অতিক্ৰম কৰি আহিলো আমাৰ বছৰ যোৱা আমাৰ পাঁচ। পাঁচ বছৰ বা ছয়বছৰত কিন্তু আমি এনেকুৱা ধৰণৰ আমাৰ গৰমৰ উত্তাপটো আমি। অ সহজ্য কৰিব পাৰিছিলো কিন্তু বা আমাৰ এনেকুৱা ধৰণৰ। গৰম আমাৰ তেতিয়া হোৱা নাছিল কিন্তু আমি যদি সেইটো কথা ভাবো। কিন্তু বৰ্তমান আমাৰ আৰু অত্যাধিক পৰিমাণে আৰু আমাৰ গৰমৰ মাত্ৰাটো আৰু বৃদ্ধি পাব ধৰিছে যাৰ। ফলত আমাৰ বিভিন্ন। অসুবিধাৰ লগতে বিভিন্ন বেমাৰ আজাৰে আৰু আমাৰ গাত আৰু গা কৰি উঠিছে আৰু।
উম কথাটো তুমি ঠিকে কৈছা বন্ধু দেই আজিকালি যিটো টাইপত। মানে গৰমটো বাঢ়িছে ন।
হয়।
একদম থাকিব নোৱাৰি একদম। বৰষুণো তোমাৰ যি টি টাইমত বৰষুণ দি দিব থাকিব যি টি টাইমত। গৰমৰ কাৰণে মানুহ একদম ইয়াতে বলিয়া হৈ গৈছে মানুহবোৰ।
হয় হয় এতিয়া আমি চাবলৈ গ'লে। ইয়াৰ আৰু মূলত কাৰণেই হৈছে আমাৰ মানুহবোৰ। আমাৰ গছ গছনিবোৰ কটাৰ ফলত আমাৰ পৃথিৱীৰ আৰু বা বৰ্তমান আমাৰ আৰু মানুহবোৰে গছ গছনিবোৰ অত্যাধিক পৰিমামানে আৰু কাটিব ধৰিছে বিশেষকৈ। আৰু যাৰ ফলত আমাৰ পৃথিৱীৰ যিটো আৰু ভাৰসাম্যতা। সেইটো আমাৰ বিনষ্ট হৈছে বা হ্ৰাস পাইছে আৰু যাৰ ফলত আমাৰ গোলকীয় উষ্ণতাটো বৃদ্ধি পাইছে আৰু বৰ্তমান সময়ত গৰমৰ মাত্ৰাতো অত্যাধিক ধৰণে আমাৰ পুৰিব ধৰিছে। তে আৰু আমাৰ পৃথিৱীৰ আৰু গতিকে আমাৰ যেতিয়া আৰু গছ গছনি কাটিম বা আমাৰ পৰিৱেশটো আমি দূষিত কৰিম তেতিয়া আমাক যেতিয়াৰ পৰিৱেশটো আমি দূষিত কৰিম। আমাক পৰিৱেশেও আমাক কিছু পৰিমানে হ'লেও আমাক বিনষ্ট কৰিবই আমাক মানুহবোৰক। কাৰণ অ' যেতিয়া আৰু প্ৰকৃতিৰ ভাৰসাম্যতো বিনষ্ট হ'ব আমাৰ প্ৰাকৃতিৰ প্ৰাকৃতিক দুৰ্যোগবোৰেই আৰু আমাৰ মাজত আৰু গা কৰি উঠিব যাৰ ফলত আমাৰ মানুহবোৰৰ আৰু ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। গতিকে এতিয়া চোৱা আমাৰ পৰিৱেশ আমাৰ বিভিন্ন ধৰণে আমাৰ প্ৰদূষিত হ'বলৈ ধৰিছে সেয়া হওঁক মাটিয়ে হওঁক বায়ু হওঁক লগতে পানী বা প্ৰদূষণো আমাৰ যথেষ্ট পৰিমণে আৰু বৃদ্ধি হ'ব ধৰিছে। গতিকে তুমি কি কোৱা?
কি তাকে বন্ধু তুমি কথাটো ঠিকে কৈছা। মানে পৃথিৱীত এতিয়া যিটো যিটো ধৰণে গ্ল'বেল ৱাৰ্মিং বুলিয়ে কৈছো। তোমাৰ গ্ল'বেল ৱাৰ্মিং যিটো টাইত বাঢ়িছে। পৃথিৱীৰো মানে যোনটো উষ্ণতা হয় ন উষ্ণতাটো আস্তে আস্তে মানে বৃদ্ধি পাইছে। ইয়াৰ ফলত যিকোনো মানে বায়ুমণ্ডলত যিটো মানে আমাৰ গ্ৰীণ হাউচ গেছ। তুমি গ্ৰীণ হাউচ গেছ মানে জানা চাগে অজন লেয়াৰ যোনটো।
হয়, অজন স্তৰ।
অ', অজন লেয়াৰটো তোমাৰ মানে মিথেন আৰু নাইট্ৰ অক্সাইড এইবোৰ অক্সাইডে মানে তোমাৰ বেয়া কৰি পেলাইছে কাৰ্বন ডাই অক্সাইড। হওঁক বা মিথেন সিহঁতে মানে পুৰা হেৰি কৰিছিল হেৰি কৰি পেলাইছে। বেয়া কৰি পেলাইছে অজন লেয়াৰটো এইটো অ অজন লেয়াৰটোতো বেয়া হোৱা কাৰণে তোমাৰ মানে যিমানখিনি তোমাৰ মানে প্ৰদূষণ হৈ আছে। এইটো প্ৰদূ্ষণটো মানে আমাৰ পৃথিৱীৰ পৰা বাহিৰত যাবও পৰা নাই। অজন লেয়াৰটোৰ মানে ভিতৰতে মানে গৰমে মানে তোমাৰ হেৰি কৰিছে যিটো ধৰি লোৱা বৰফ গলাৰ কাৰণে তোমাৰ এতিয়া নৰ্থ পুল চাউথ পুলৰ যিবোৰ বৰফ আছে। বৰফবোৰ গলিবোৰৰ পৰা পানীবোৰ বাঢ়ি আছে যোনবোৰ সাগৰৰ ত সাগৰৰ যোনটো হাইট হয় সাগৰৰ হাইতটো তোমাৰ বহুতখিনি বাঢ়িছে আগতকে।
হয়, হয়।
কাৰণে সেই হাইতটো বাঢ়ি পেলাই এতিয়া বিভিন্ন জোগাত তুমি যোৱা ব ওছৰ চাইছা নে নাই চোৱা বা মই গম নাপাওঁ টিভিত তোমাৰ নিউজত ছিল যে যোনখন ভেনিছ নামৰ চহৰ হয় ভেনিছ জানা চাগে ভেনিছ।
হয়, হয়, শুনিছো।
তোমাৰ অ' সেইখন তোমাৰ অ' মতামত পানীৰ তলত ডুবে গৈছিল এইখন। ফেনিচ নামৰ নম্বৰ চহৰ সিখন পানীৰ ওপৰৰে চহৰ সাগৰৰ ওপৰতে আছে চহৰখন গোটেই তথাপিতো ক'ৰ ওপৰতো থাকিলেও মানে এনেকুৱা হৈছে পানীৰ ঢৌটো আহি পেলাই মানে কৃত্ৰিম বানপানী যোনটো হয় কৃত্ৰিম বানপানীত কৈ মানে বেয়া হেৰি অৱস্থা কৰিছিল এতিয়া ধৰি লোৱা যিমানবোৰ কিও আছে ফেক্টৰীবোৰৰ যিবোৰ সিহঁতৰ লেতেৰা আৱৰ্জনাবোৰ আছে আৱৰ্জনাবোৰ সিহঁতে এইবোৰ ডাইৰেক্ট নদী হওক বা তোমাৰ ডাইৰেক্ট
ফিল্টাৰ নকৰাকে আকাশত ডাইৰেক্ট এৰি দিয়ে এৰি দিয়াৰ ফলত বিভিন্ন ধৰণৰ আমাৰ তাৰ লগত গেছ ওলাই যোনবোৰ গেছে তোমাৰ আমাৰ বায়ুমণ্ডলত থকা গেছবোৰৰ লগত। হেৰি তোমাৰ বায়ুমণ্ডলৰ লগত যোনবোৰ গেছ থাকে। গেছবোৰৰ লগত তোমাৰ কানেকশ্বন হেৰী কৰি তোমাৰ মানে দূষিত প্ৰদূষনৰ যোনটো তোমাৰ কাৰ্বন মনক্সাইড হয়। আৰু নাইট্ৰজ এইবিলাক গেছ উৎপন্ন কৰে এইবোৰ গেছৰ কাৰণে তোমাৰ টো গৈছে ত মই ভাবিছো এইবোৰ যিমান সোনকালে আমি কমাব পাৰোঁ। সিমানে ভাল হয় এতিয়া যোৰ ধৰি লওক কল কাৰখানাবোৰ আছে কল কাৰখানা বোৰে যদি যোনবোৰ বেয়া প্ৰদূষিত বায়ু বা বেয়া প্ৰদূষিত যোনবোৰ সিহঁতৰ ৱেষ্ট ওলাই ওৱে সেইবোৰ সিহঁতে যদি ভালকে ক্লিন কৰি ক্লিন কৰি পেলাই যদি পৃথিৱীত এৰে। বা আমাৰ যিখিনি জেগা নদীতে হওক বা বায়ুতে হওক সিয়াতে এৰে তেনেহলে বহুতখিনি বস্তুৰ পৰা আমি এইটো মানে বেমাৰৰ পৰা আমি আৰু পৰিৱেশটো বেয়া হোৱাৰ পৰা আমি ৰোধ কৰিব পাৰোঁ। গাড়ী মটৰত তুমি দেখি
ঠিক কথাই কৈছা তুমি এইটো হয় যে এতিয়া চাবা আমাৰ বৰ্তমান আমাৰ যিটো আৰু কল কাৰখানা আমাৰ আছে সেই কলকাৰখানাবোৰ আমি দেখা দেখিবলৈ পাওঁ যে চহৰ অঞ্চলতে হওক বা গাও অঞ্চলত আমি দেখো খোজে আমাৰ সেই কল কাৰখানাবোৰ আমাৰ নৈৰ কাষৰীয়া ঠাইতে আমি সেইবোৰ স্থাপন কৰা আমি বিশেষকৈ দেখা পাওঁ আৰু সেইবোৰ তাত স্থাপন কৰি তাৰ পৰা ওলোৱা অপদ্ৰব্যবোৰ বা অ সামগ্ৰীবোৰ নৈৰ লগত আৰু একেলগে সংযোগ কৰি আমাৰ নদীত পেলাই দিয়ে আৰু যাৰ ফলত আৰু আমাৰ পানীতটো দূষিত হয় লগতে আমাৰ তাত থকা জ্বলন্ত প্ৰাানীবোৰৰো নাইকিয়া হবলৈ ধৰে গতিকে বা মাছ কাচ আদি নাইকিয়া হবলৈ ধৰে গতিকে আৰু তুমি চাবা যে আমাৰ সমাজত থকা আমাৰ মাছমৰীয়া লোকসকলৰ জীৱিকাৰ প্ৰধান আহিলা হৈছে মাছ মৰা গতিকে তেওঁলোক যেতিয়া আৰু পানীতো দূষিত হৈ যাব আৰু তাৰ ফলত যেতিয়া আমাৰ মাছবোৰ নোহোৱা হৈ যাব তেতিয়া আৰু তেওঁলোকে জীৱনতটো কেনেকৈ নিৰ্বাহ কৰিব গতিকে এনেক এনেকুৱা ধৰণৰ কথাৰ পৰা এনেকুৱা ধৰণৰ প্ৰদূৰষণ বোৰ যাতে আমি নোহোৱাকৈ ৰাখিব পাৰো বা আমি এতিয়াৰ পৰা যেতিয়া এতিয়াৰ পৰা যাতে আমি সাৱধান হওঁ বা এতিয়াৰ পৰা সাৱধান হৰে হ'লে আমি আৰু ভৱিষ্যতত ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হব নালাগিব বা এতিয়া চোৱা, আমি যিবিলাক দৈনন্দিন জীৱনত আমি প্লাষ্টিক জাতীয় সামগ্ৰীবোৰ আমি আৰু বৰ্তমান অত্যাধিক পৰিমানে আৰু ব-ব্যাৱহাৰ কৰিব ধৰিছোঁ। আৰু সেইবোৰ আমি ব্যৱহাৰ কৰি আমি যতে- মধে আৰু য'তে-ত'তে পেলাই দিওঁ আৰু ধৰি লোৱা সেইবোৰ মাটিৰ লগত বহু দিন ধৰি পৰি থাকিল আৰু সেই পৰি থকাৰ ফলত আমাৰ মাটিৰ যিটোৰ উৰ্বৰতা শক্তি সেইটো হ্ৰাস পোৱাৰ লগতে আমাৰ মা টিটো দূষিত হয় লগতে তুমি চাবা যে, প্লাষ্টিকটো আমাৰ এনেকুৱা এক সামগ্ৰী যিটো সামগ্ৰী আমাক প্ৰকৃতিৰ তিনিওটা ধৰণৰ প্ৰদূৰ্ষণৰ লগত সংযোগ আছে। যে চাবা, যে আমাৰ প্লাষ্টিকটো যেতিয়া আমি পুৰি দিম বা জ্বলাই দিম সেই প্লাষ্টিকটো আমাৰ বায়ুতো দূষিত কৰিব। লগতে আমি যদি সেই প্লাষ্টিকটো পানীত পেলাই দিওঁ, পানীতো দূষিত কৰিব। লগতে আমাৰ প্লাষ্টিক টো যদি মাটিত পেলাই দিওঁ, মই কলোৱে যে এইমাত্ৰ মাটিৰ যিটো মানদণ্ড মাটিৰ যিটো মানদণ্ড থাকে সেইটো আৰু নাইকিয়া হ'ব। গতিকে এনে কুৱা ধৰণৰ বস্তুবোৰ প্লাষ্টিক বোৰ যাতে আমি বৰ্জন কৰি নোহোৱা কৰি যাতে আমি উম, বা ভিতৰে বা আমাৰ অ' কাগজৰে তৈয়াৰী তে আৰু মনাবোৰ আমি মানুহে ব্যৱহাৰ কৰিব লওঁ তেতিয়াহ'লে আৰু আমাৰ বহু কম পৰিমানে হ'লেও আমাৰ পৰা ষণৰ মাত্ৰাটো আৰু কম হ'ব বুলি আৰু মই ভাবোঁ আৰু।
হয় বন্ধু, তুমি কথাটো ঠিকে ভাবিছা। কিন্তু ইয়াতে আৰু বন্ধু দুটামান কথা থাকি গ'ল। যে ধৰি লোৱা এতিয়া তুমি ক'লা কাগজৰ ব্যৱহাৰ কৰাৰ কথাটো ক'লা, হয়নে নহয় বন্ধু? কাগজতো তোমাৰ গছ-গছনি, বাঁহৰ পৰা বাঁহৰ পৰা বা কিছুমান গছ আছে ত' গছৰ পৰাই তোমাৰ কাগজ খন তৈয়াৰী কৰা হয়। তাতকে ভাল যদি আমি যিখিনি প্লাষ্টিক এতিয়ালৈ আমি যিখিনি আমি বহুত
উম,
আমি যি মানৱ মানৱে যিমানবোৰ প্লাষ্টিক এতিয়ালৈ বনাইছোঁ তে আমি সন্তেক সময়ে, সময়ে ৰিচাইকেল কৰি, ৰিচাইকেল কৰি পেলাই আকৌ ইউজ কৰিব পাৰোঁ যেনেকৈ আমি কাচৰ বটলবোৰ ঠাণ্ডা খাই পেলে ৰিচাইকেল কৰি পেলে আকৌ ইউজ কৰোঁ। এনেকৈ যদি আমি প্লাষ্টিকবোৰো আকৌ ইউজ কৰিব পাৰোঁ তেতিয়াহ'লে কথাটো বেছিহে ভাল হ'ব হয় নে নাই বন্ধু‌? বাৰু তুমি দেখিছাই যোনবোৰ জীৱ-জন্তু আছে জীৱ-জন্তুৱে হওঁক বা উদ্ভিদ যিমানবোৰ মানে গছ-গছনি আছে চবৰে ওপৰত মানে বহু বহুত যিমান প্ৰজাতিবোৰ আছিল ন, বেলেগ, বেলেগ ধৰণৰ প্ৰজাতি বহুত প্ৰজাতি বহুত লিপ্ত হৈ গৈছে বন্ধু, এই মানে এইটোৰকাৰণে প্ৰবলেম টোৰ কাৰনে তোমাৰ গছ-গছনি মাটি যেতিয়া প্লাষ্টিক পেলাই দিয়াৰ লগে, লগে গছ এডাল যদি মাটিটোত জো গছডাল তোমাৰ মাটিৰ তললৈ যাব নাপায় শিপা। প্লাষ্টিকটোই ধৰি ৰাখে ত' সেই গছডাল তাতেই মৰি যায়, হয়নে নহয়? বিভিন্ন ধৰণৰ জীৱ- জন্তুৱে ধৰি লোৱা
টো যে এতিয়া চাবা আমাৰ প্লাষ্টিকটো হয় আমি পুনৰ আমি ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু আমি অ কিছু কম সংখ্যক পৰিমাণে আমি সেইটো ব্যৱহাৰ কৰিব নোৱাৰো আমি যদি বিশেষকৈ চাবলৈ যাওঁ যে আমাৰ, এইটো কোৱাই হৈছে যে আমাৰ কিছুমান ওৱা ওৱান টাইম বা এবাৰ ব্যৱহাৰ কৰা আমাৰ প্লাষ্টিক ওলোৱা অলাই সেইটো আমি এবাৰেই ব্যৱহাৰ কৰোঁ কিন্তু হয় তুমি কোৱাৰ দৰে আমাৰ যিবিলাক আমি ঠাণ্ডা খাওঁ তাৰ ব টল বোৰৰ লগতে আমাৰ আৰু কিছুমান আমি প্লাষ্টিক পোনৰ ব্যৱহাৰ কৰিব, পাৰো আমি নিশ্চয় গতিকে তেনেকুৱা ধৰণৰ কাম বোৰ, কৰাই আৰু আমাৰ কাৰণে আৰু জৰুৰী আৰু
উম সেইটো হয় বাৰু কিন্তু এতিয়া মই যে এইটো কথাটো ক'লো আমি প্লাষ্টিক বোৰ হেৰি কৰিব পাৰো বুলি ত এই বিছ শ্বাস কৰিবা বন্ধু তোমাৰ দুই তিনিখন দেশ আছে, যোনে বেলেগ বেলেগ দেশৰ পৰা প্লাষ্টিক ইম্পৰ্ট কৰে ইম্পৰ্ট কৰি পেলাই সিহঁতে আকৌ ন তুন নতুন ধৰণৰ বস্তু বনাই প্ৰডাক্ট বনাই মোবাইলৰ কাভাৰৰ পৰা ইত্যাদি কৰি তোমাৰ যোনবোৰ এই লাইনৰ তাৰ থাকে লাইনৰ তাৰৰ যোনটো প্লাষ্টিক সেয়াৰ পৰা আদি কৰি তোমাৰ জোতাৰ চুলৰ পৰা তোমাৰ বিভিন্ন ধৰণৰ আইট ৰ্টিফিচিয়েল গছ আৰ্টিফিচিয়েল গছ মানে প্লাষ্টিকৰ যোনবোৰ গছ গছনি থাকে আজিকালি দেক কৰেচনৰ কাৰ অ সেইবোৰ তুল, বিচনা বিচনাৰ তোমাৰ প্লাষ্টিকৰ চকী বহুত কিছুমান ধৰণৰ বস্তু ধৰি লোৱা পাইপ হৈ গ'ল পানীৰ পাইপ পানীৰ টেংকি ইত্যাদি ইত্যাদি বস্তু বোৰো সজাই তোলা হৈছে। আনকি তুমি বিশ্বাস কৰিবা বন্ধু যোনটো তোমাৰ মোবাইল ফোনত যোনটো তোমাৰ মোবাইল ফোনৰ কেমেৰা হওক বা কেমেৰাৰ লগত এ লগি থকা ডিচপ্লেখন ডিচপ্লেখনতো তোমাৰ প্লাষ্টিকৰ ব্যৱহাৰ হয়।
হয় হয় একেবাৰে ঠিক কথাই কৈছা তুমি এইটো গতিকে ঠিক আছো বাৰু দিয়া কথা পাতি ভাল লাগিল তোমাৰ লগত। বা কেতিয়াবা আকৌ আলোচনা কৰিম দিয়া ইয়াৰ ওপৰত
ঠিক আছে বন্ধু ভাল লাগিল তোমাৰ লগত মোৰো কথা পাতি ৰাখিছোঁ।